হেল্ল'
কি কৰি আছা?
কাম বন কৰি লৈ অকণমান বহিছোঁ, তুমি?
মই এয়া চাহ বনাবলৈ লৈছোঁ।
অ কাম বন হল মানে, আবেলি কাম।
অ আবেলি কাম হল অহ
এই সন্ধিয়া ধূপ ধূনা জ্বলাই বোলে একেবাৰে খাম আৰু অকণ দেৰিকে।
অঁ
এতিয়া অকণ দেৰিকৈ ধূপ ধনা ধূপ ধূনা জ্বলাবলৈ হ'বই যে।
অহ অহ
কৈ অকণ বহি লৈছোঁ, তাৰপিছত গা চা ধুম গৈ আওঁ ধুই ধূপ চনা জ্বলাই তাৰপিছত লাহেকে চাহ কণ বনাম আৰু
অ
এ হেৰি অকমান খিনি দিবাচোন। ইংৰাজী বোলে স্কুলত লিখাইচিলে আজি অকণমান।
অ কোনটো লেচনৰ
পাঁচ নম্বৰ।
অ দি দিম দিয়া মোৰ চাই পেলাই, তোমাৰ লৰা স্কুল যোৱা নাছিলে নেকি?
অ যোৱা নাছিল তাৰ বেমাৰ হৈ আ আছিল যে, সি নাযাওঁতে লিখালে বোলে।
অ এতিয়া গা ভাল পাইছেহি?
অঁ ভাল পাইছে
অহ
সেই স্কুল ক্ষতি কৰিলে মানে অসুবিধা হয় আৰু বহুত।
অসুবিধাই হয় বহুত লেগ
অঁ লিখা এতিয়া স্কুল বহাৰ লগতে আকৌ লিখাই যে।
অহ
আগতে আমাৰ ইমান ভেজাল নাছিলে আৰু স্কুল গ'লে বিশাল ইমান বুজাও নাছিলে কিতাপৰ। আজিকালি ইমান কিতাপ।
আগতে আমিতো নিজে লেচনটো পঢ়ি নিজে প্ৰশ্নৰ উত্তৰ কওঁ।
অঁ
আজিকালি যেনিবা স্কুলতে বাইদেউ ছাৰহঁতে কৰি দিয়ে।
সিহঁতে খালি পঢ়িবহে লাগে আৰু বুজাই দি বোলে ভালকে
এ অ।
পঢ়িবলে আৰু ইমান দেৰিলৈকে স্কুল ছুটি দিয়ে যে, দেৰিলৈকে ৰাখে সিহঁতক আগতে আমাৰ। এটা বজাত ছুটি হয়েই আহি খেলিবলৈ কৰিবলৈ পাওঁ। এতিয়া আজিকালি চবেই ব্যস্ত হৈ গল, ল
ব্যস্ত হৈ গল, লৰা চো স্কুলো দেৰিলৈকে থাকে।
অঁ তাৰ মাজতে আৰু দিন লৈ লৈ সলনি হৈ গৈ থাকে আও
অ আগতেতো আমি স্কুলৰ পৰা আহি ঘৰত নাথাকোৱেই।
অহ
সন্ধিয়াহে ঘৰ সোমও। খেলি পো, এতিয়া সিহঁতে সময়ে নাপায়।
পঢ়িব লাগিব, আজি বোলে ক্লাছ টেষ্ট কাইলৈ বোলে কিবা। কাইলৈ আকৌ স্কুলত কম্পিটিশ্যন ক'ৰবাত তাত অংশগ্ৰহণ কৰিব লাগিব। সেইবিলাক আৰু
আজিকালি সিহঁত বহুত ব্যস্ত হৈ গ'ল আৰু আমাতকে।
অ' অ' কিবা কাম কৰি আছিলা নেকি?
অ' মই এই কাপোৰ এযোৰ এনেই ফেব্ৰিক কৰি আছিলো।
অ'
তাৰপিছত বোলো চাহকাপ বনাই খাই লওঁ। তাৰপিছত আকৌ লাহে লাহে কৰিম আও।
ন ৰয় ৰয় ঘৰতে এনেই থকা সলনি আৰু গোটেইখিনি কৰি। নিজে কৰি ল'বলৈ পাৰিলে। নিজে পিন্ধা কাপোৰযোৰ, পিন্ধিও আৰম লাগে।
আৰাম লাগে ব্যস্তও থকা যায়।
গাজা নিজে কৰি ল'ব লৈ লোৱা। কাপোৰযোৰ মানে নিজৰ মতেদি কৰিব পাৰে, বোলে মোৰ এইটো ডিজাইন বনাই লওঁ। হয় নে?
অহ হয়।
তেতিয়া ভাল হয়। বেলেগৰ পা কিনি আনিলে আৰু সেইটো পচন্দ হ'ল হোৱাটো হয়েই কিনোতে তাৰ পিছত আহিবি এইটোত এনেকে দিয়া হয় ভাল আছিল তেনেকুৱা নিচিনা।
ভাল আছিল অ' অ'।
যদি লাহে লাহে কৈ থাকিলে এই এইখিনি দিবলৈ মন গৈছে, মই এইখিনি দিওঁ। তেনেকে দি পেলাই বনাব পাৰি আও।
অ' তেতিয়া ভাল লাগে আও।
অ' বেলেগে কৰিবলৈ দিলেও কৰিব পাৰাচোন তুমি?
অ' তেনেকে দিয়া নাই এতিয়ালৈকে কিন্তু দিলে কৰিম আও। এনেই থাকাতকে ন।
অৱ
অহ
বেলেগ এ চাকৰি বাকৰি বিচাৰি খোৱাতকৈ, এই তেনেকে কাম কৰি চলি থকাই ভাল। নিজৰ হাত খৰচটো নিজে ওলাই থাকিব ঘৰতে বহি বহি। হ নে নহয়।
হয়।
চাকৰি কৰাতকৈ ইয়াত বেছিহে পইচা পায় চাবা।
অহ অহ।
এযোৰ কাপোৰ ফেব্ৰিক কৰি বিক্ৰী কৰিলে কিমান দাম? পোন্ধৰশ দুহেজাৰলৈকে হয় পঁচিশ। হেভি ডিজাইন হ'লে পঁচিছশ। তিনি হেজাৰ তেনেকুৱা হয়, চিম্পুল ড ডিজাইনতে দুহেজাৰ পোন্ধৰ।
অ' আজিকালি আকৌ তোমাৰ হাত। তাতে বনোৱা বস্তুবিলাকৰ দাম বেছি হে।
অ' হাতে বনাবলৈ পাৰিলে বনাব পাৰা তুমি হেৰি ক্লিপ ক্লিপ বনাই যে। ক্লিপ অত ধুনীয়া ফুল দি পেলাই তাৰ পিছত ৰি বন ডাল বনাব পাৰে, সেইবোৰ বনাবাচোন।
কাপোৰত
কাপোৰত নহয়।
নহয়। কাপোৰত আজিকালি ৰিবন দি পেলাই ফুল দিলে। অ'! এম্বইদেৰী এটা আছে যে।
অ'! সেইটো, মই আকৌ চুলিত মাৰা ৰিবন যে দোকানৰ পৰা সৰু, সৰু ৰিবন কিনি আনি উলে দি বনাব পাৰে যে সেইটো কথা কৈছোঁ।
সেইটো কেনেকে? কুৰ্চা দি বনাই।
কুৰ্চা দি অ'! অ'! মই বনাইছিলোঁ। কেইডালমান।
অ'! তুমি কবাচোন কেনেকে বনাই, মই বনাব লাগিব।
ক'লে নহ'ব, সেইটো তুমি চাব লাগিব।
চাব লাগিব ন'? অ'!
বনালে তোমাৰ বনাবলৈ মন গৈ থাকিব। নিজৰ চুলি কেইডাল, ছোৱালীজনীৰ চুলি কেইডালত বান্ধি দিবলৈ ৰিবনডাল দেখিলে তোমাক যদি, স্কুলত হেৰি ৰিবন ডাল মাৰিব চোৱা বেলেগে বিচাৰিবই তোমাক। মই বনাই দিছোঁ, এই ভতিজাজনী। তাই কৈ আছিলেহি আৰু বনাবাচোন বৰমা! মোক এনেকৈ বিচাৰিছে বুলি বোলে। কিন্তু, এইকেইদিন বেলেগ কামত ব্যস্ত থকাৰ কাৰণে বনাব পৰা নাই।
অ'! অ'! মই আকৌ ব্লাউজ এটাও কাটি থৈছোঁ ভালকে।
ব্লাউজ চিলাব জানা?
চিলাবলে শিকিছোঁ দিয়া।
অ'! চিলাবলৈ পাৰিলে ভালেই, আজিকালি ব্লাউজ বেলেগত চিলাবলৈ দিলে ইমান দাম লয় হয়নে?
বহুত দাম। তুমি কি কব বিচাৰিছিলা?
বন্ধতে বোলো বনাই থৈ দিম আৰু ৰিবন খিনি। তেতিয়া স্কুল বহিলে লৈ যাব আৰু এতিয়া স্কুল বন্ধ হ'ব তাই পৰীক্ষা হৈ আছে যে।
তাইৰ লগৰ বান্ধৱীয়ে পচন্দ কৰিছে মানে। অ'! এতিয়া কাম বন কৰি আজৰি হ'লা আও? অ'! মইয়ো এয়া, চাহ খাই পেলাই বোলো ব্লাউজটো চিলোৱাত লাগিম আও লাহে, লাহে।
তাকেই। অ'! অ'! এতিয়া ধৰি লোৱা